হয়'।
অ', নমস্কাৰ। কি খবৰ?
উম', হয় নমস্কাৰ ভাল, আপোনাৰ?
ভাল ন তোমাৰ? মোৰ খবৰ ভাল ভাল, তোমাৰ খবৰয়ে নাই দেখোন আজিকালি ক'ত থাকা তুমি আজিকালি?
থাকো মা
তাৰ পিছত অ' আচ্ছা। চা সেইটো পিছত ভাল ভাল ভাল, আজিকালি পৰিৱেশবোৰ বহুত বেয়া হৈছি ব্যৱস
অ, ময়ো ভাবিছো দছদিন মানতো হলে চান।
অ।
প্ৰচেচন চলি আছে চানা দিনাও একো খোৱা নাই মইও নাখাই পেলাই থাকো নি।
অ পাৰা তুমি সেনেকুৱা কৰিবা যন্তৰ - মন্তৰ এইবিলাক চব হৈ গৈছে এতিয়া তোমাৰ পাঞ্জাবীবিলাক আহিছে পুৰা তৰোৱাল লৈ কিনে, ডেগাৰ - চেগাৰ লৈ।
ভাবিছো আমিও যাওঁ নেকি অসমৰ পৰা?
অ
আমাৰ ইয়াতে বে বেকাৰ ল'ৰা কিছুমান বহুত আছে গেমে এ গেম খেলি থাকে খালি বেলেগ একো নাই মোৰে কিছুমান লগৰ আছে সিহঁতকে লৈ যাও যন্তৰ মন্তৰত
উম পাৰে পাৰে
কমচে কমটো আ আ দুই এটা পুলিচৰ লাঠি মাৰ খাব একো নাই
অ তাকে
ভৱিষ্যত ভাল হ'ব কি কয় আপুনি
ঠিকে কৈছ ঠিকে ভাবিছ
অ যি নহওক ষ্টুডেণ্ট অলপ মাত মাৰিব বেলেগ হ'লেও মাৰি দিব পাৰিব আমি এনেকুৱা অলপ অকৰামি লৰা কিছুমান লৈ যাব লাগিব
নিব পাৰে
গৰমৰ এইবাৰ ধৰক গৰমৰ বন্ধতটো কতো যোৱাই নহল
অহ
ফুৰিব চুৰিব যোৱাই নহল বেয়াই লাগ
অ মই যাম বাৰু কিছুদিন মানৰ ভিতৰতে মই যাম থাইলেণ্ড যাম মালয়েছিয়া যাম বালিও
অঔ বঢ়িয়া বঢ়িয়া ভাল কথা যাব লাগে সপোনত হলেও কথা নাই কেতিয়াবা দিঠকত যোৱা যাব বাকি তোমাৰ ক'ৰ পৰা আহিলা এতিয়া
মই ক্লাছ কৰি আহিলো এপ্ৰীচনৰ
অ ভাল ন এপ্ৰিচন
-জাম আছিলে
অ কেনেকুৱা হ'ল তোমাৰ একজাম
হৈছে মোটামুট
লিখিছো অলপ চলপ
ঠিকে আছে ঠিকে আছে
এফ এম বিৰ কুৱেচন আনচাৰ বোৰ টান আহিছে
অ তাত মানে একজামো হয় মানে পৰীক্ষাও হয়
অ পৰীক্ষাও হয় সেই হিচাপত পাচিং মাৰ্ক হয় তাৰ পিছ গভৰ্মেন্টে দিয়ে গভামেন্টৰ পৰা যেনেকে মেট্ৰিকৰ যেনেকুৱা আহে এডমিট আহে এনো সেইখন লৈ পেলাই একজাম দিব লাগে চেম তেনেকুৱাৰ প্ৰচেছ একজাম দিয়াৰ পিছত ৰিজাল্ট ওলাব ওলোৱাৰ পিছত তেনেকে চাৰ চাৰ্টিফিকেট খন পাম পাছ কৰা তাৰপিছতে ইন্টাৰভিউ তাৰ পিছতে ইণ্টাৰ্ণশ্বিপ কৰিব পাম ত ঘুৰাব নিব।
উম।
চুইমিং শিকালে।
উম ভাল ভাল এইবিলাক কৰি।
আৰু এতিয়া টাৰ্মিনেল ওৱান আমাৰ টাৰ্মিনেল টুত চিফট হ'ল ন।
অ এইটো গম পাইছো মই মানে এতিয়া ধৰক নতুন এয়াৰপৰ্ট ত'। আহিছে চব পুৰণাটো এতিয়া চব বাদে দিলে।
পুৰনা এাৰাপোট এতিয়া বানপানী চব জাগা ডুবি গৈছে। কেনটিন চেনটিন গোটেই পানি ৰুমবোৰত।
আমাৰ স্মৃতি কিছুমান আছে তাতে জুবিনদাৰ পাৰঠ পথ আমাৰ মৃতদেহটো। আহিছে এইবিলাক মানে পাহৰিব নোৱাৰি।
অ অ।
ইমান জনপ্ৰিয় গীত এটা আমাৰ আছিল ইয়াতে।
অ।
পাহৰিব নোৱাৰো।
আৰু অ মানে। তেনেকৈ ল ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। এয়াৰপৰ্ট বুলি পেলাই আছিলে আগৰখন মানে। টাৰ্মিনেল ওৱান খ একদ চাগে মানে হয় আৰু। মানে যোন আ বৰদলৈৰ মানে। ফেমিলিৰ মানুহ আছিলে ত তেওঁলোকে চাগে তাৰ মানে। টুট আৰু টাৰ্মিনেল টুট কিন্তু। লোকপ্ৰিয় বুলি পেলাই আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট।
উ ইণ্টাৰনেচনেল কৰিছে এইবাৰ আমাৰ যেখিনি। ধৰক ডিজাইন কৰিছে সেইটো পুৰা বেংগলৰৰ নিচিনা বুলি কৈছে।
যিহেতু আমি দেখা নাই যিহেতু বেংগলৰ বুলি কৈছে এইটো আমি। শুনিছো খালি নিজ চকুৰে দেখা।
হয় আৰু চবতকৈ লাগ যে। অ মানে আমাৰ এয়াৰপৰ্ট কব গ'লে বহুত ডাঙৰ। হেৰি লৈ পেলাই থকা ক'ব গ'লে বৰ্তমানতো ডুবাই ডুবাইত আ। আৰু এনেতে তেনেকে আৰু।
ভাল ভাল লাগিছে সিহঁৰে বাঁহৰ বেম্বৰে বনাইছে বাাঁ বাঁহাৰে।
কি ধুনীয়া উম। সেইদিনাখন যাম সেইদিনাখন চাব পাৰিম আৰু কেনেকে। কি হয় কেনেকৈ বৰ্ডিং পাছ কৰে কেনেকৈ কি কৰে।
আমি ধৰক সেনেকুৱা ঘৰতো কেতিয়াবা বাঁহেৰে বনাব লাগে বা। মানুহৰ ঘৰত এই গৰমত কেনেকে থাকিব পাকাৰ ঘৰত।
এইবিলাক খেৰ চেৰ দি কিনে থাকিব লাগে এইবিলাকে ধৰ আৰাম।
বাহিৰত যা। আপুনি মোক হেল্প কৰিবনে শ্বপিঙত লৈ যাবনে। মানে কেনেকুৱা কি বাহিৰতটো আজিলে গৈ পোৱা নাই। ত বাহিৰত কেনেকুৱা ড্ৰেছ কেনেকুৱা কি পিন্ধিব লাগিব এটা মানে অ। এটা ধৰক এটা ডিনাৰ এটা হ'ব ডিনাৰ এটা পাৰ্টি প মানে পাৰ্টি মানে তাৰে পৰা এইটো দিয়ে আৰু ডাঙৰ-ডাঙৰ বা মানে হেৰি গেছবোৰ থাকে যে সেইটো আমাৰ এটা মেমে এদিন আমি কৈছো যে সেইটো এটা আমাক ডিনাৰ দিব ডিনাৰতুত বাবে তাৰে বাবে দ্ৰেছ বেলেগ তাৰপাছতে পিন্ধি পেলাই যাম যে এয়াৰপৰ্টলে বা মানে প্লেনতে সেইটো কেনেকুৱা কি আপুনি জানে ন'?
অ, প্লেন- প্লে
আৰু তাত মানে ধৰক যিবিলাক ফুৰিব চুৰিব চ' সেই হিচাপত মানে কেনেকুৱা ড্ৰেছ লাগিব
সেইটো আজিকালি ধৰা জানা এতিয়া
টো ইমান এটা ভাল নহয় মোৰ চইচটো বেয়া। মোৰ পচন্দটো বেয়া বুজিছেইনে সেইকাৰণে এনেকুৱা।
অ, পাৰে সেইবিলাক সৰু কথা আজিকালি অ, কোনোবা ক'বাত টিভি-চিভি তে দেখাই যায় চিনেমাত সি পিন্ধে এনেকুৱা টাইপৰ বস্তু কিনিলে হ'ল।
হ'লেও মানে অলপমান উম, লগত গলে ভাল আৰু জনা শুনা হিচাপত।
অ, মইতো ইমান নাজানো এইবিলাকত।
হয় নেকি?
মই অকল ল'ৰা মানুহৰ কাৰণে ধৰক জানো মোৰ চয়চ
অ', ছোৱালী বাবে নাজানে নে কি?
উম, ছোৱালী বাদে মই নাজানো দিয়ক।
আচ্ছা।
এতিয়া ল'ৰা হ'লে মই ধুনিয়াকে ল'ব পাৰিলোঁ হয় উম,
উম, বাট লাগিছিলে মোৰ মানে তেনেকে অ, ভাবিছো চাও ৰবাচুন এ মানে যোনে-যোনে যাব আৰু ধৰা মোৰ ফ্ৰেণ্ড আৰু ছোৱালী সিহঁতকে কম সিহঁতিও বজাৰ কৰিব ত' সিহঁতকে সুধিম যিহেতু ছোৱালী মানুহৰতো বেছি জানিব ন' একেলগত গ'লে। ৰিয়া হ'ক মানে মোৰ তেনেকে লগ উম, বাকী আপ
ত' মই সেইখিনি মইও জানো নাজানা নহয় কিন্তু আৰু মানে ভাল নালাগে আৰু।
কিয় ভাল নালাগে বাৰু?
এইবিলাক ছ' ছোৱালী মানুহৰ কথা ছোৱালী কথা। মাজতে মই সোমাই কিনে বেকাৰ কিয় হেই হওঁ?
অ, আচ্ছা।
তাকে ভিতৰত ছোৱালী বিলাকে কৈ দিব এই কি কৰিছে এইবোৰ কি আনিছে?
মোৰ চইচ বেয়া এনেক কে ক'ব আৰ ক'ব তাত-তাতকে নোযোৱাই ভাল
অ, হয় নেকি?
সেইটো মই চাই ল'ম নহয় কোনে কোনে মই নিজে সেইটো পছ ন্দ লগত গৈ যাষ্ট বস্তুটো অ' তুমি থিকে পচন্দ কৰিছা সেইটো ক'লে
ভাল উপহাৰ দিয়াতো ভাল। ভাল উপদেশ দিয়াতো মই ভাল পাওঁ মই এনেকুৱা
উম উম, হয়।
মই মাহঁতৰ মা ধৰক ঘৰৰ মানুহবলাকৰ কিছুমান মই নিজে আনি দিওঁ।
এতিয়া বেলেগৰ কথাটো বেলেগে পচন্দ নালাগিবও পাৰে।
আচ্ছা আচ্ছা, এইটো বাৰু হয়।
বেলেগৰ পচন্দ যদি মোক নালাগে বা এটো নকৰে বেকাৰ আৰু মে ইমান জোৰ কৰি লাভ নাই।
আৰু ক'ত পাম এনেকুৱা মানে ভাল চব ড্ৰেছ আৰু বাহিৰত যোৱা যেনেকুৱা কট মানে ধৰক এই যেনেকুৱা হেৰি উম ভাল ক'ট চুট ধৰক ফৰ্মেল ড্ৰেছ তেনেকৈ বডিকন ভাল আ আহ কেনেকুৱা বুলি কওঁ ভাল আ ট্ৰাউজাৰ এণ্ড মানে ধৰক ভাল ভাল স্কাৰ্ট হওক পেণ্ট হওক এটা কেপো লৈ দিব তাকে
চাই ল'বা ক'ত পাই। এইয়াৰ এইবিলাক ভাল জাগাত জুডিঅ'ত পায়। জুডিঅ'ত পায় জুডিঅ'ত চাই ল'লে হ'ল।
জুডিঅ' কোনখন জুডিঅ'?
ইয়াতে জুডিঅ' আছে আদাবাৰীত আছে, আপোনাৰ উলুবাৰীত আছে এখন।
অহ
মোৰ হিচাপত উলুবাৰী খনতে চাব পাৰে যদি চাই।
আচ্ছা আচ্ছা।